অ'
হেল্ল'
অ' কি হল?
এনেই আছো।
অ' মই ফিল্ডৰ পৰা আহিছোঁং হে এতিয়া ঘৰ পোৱাই নাই গৈ।
অ' ফিল্ডত।
অ' তাৰপা আহিছোঁং হে বজাত সোমালুং পখিলাপা মাছ লব ওলাইছিলে, আৰু কিবা কিবি ললে। এতিয়া ঘৰত আহিয়ে আছো ৰাস্তাতে আছো।
ক'ৰ পালি কৰ পাইছ?
এই ফিল্ডখন।
অ' চাহ খালো খালো।
অ'। সেইদিনাখন সেইদিনাখন মই ৰাস্তা ফালে ওলাইছিলো নহয় ভলুৱাই আহিছিলে যে ভাবিছিলে নহয় এই ৰা- তই বোলো এনেকে মই কথা পাতিব কাৰণে ওলাই আহনে তাৰপিছত সি ওলাই আহিছিলে নহয়। দেখা পাইছিলে ঘপককে তাৰপিছত দেখা পাওঁতে সি মোক ভয় খুৱাব ওলাইছিলে কিন্তু- ফাৰ্ষ্টতে মই ইমান গুৰুত্ব নিদিলোঁ ন। ভয় খাবা ভয় খুৱাই খুৱাই নকৰিলোঙে, তাছত সেইকাৰণে গ'লেগৈ।
অ।
হেৰি এইয়া মাছ অলপ আনিব গৈছে।
অ মই একো অনা নাই এনকে।
অ।
অ।
কোন কোন গৈছিলি গৈছিলি কোন কোন?
পখিলাবা মই গৈচিলোং হয় তাছত মঞ্জিলদাই গৈছিলে নহয় দৌৰিব কাৰণে।
তাপিছত?
তাছতে মঞ্জুলাই দৌৰিলে চাগে এপাক নে আধা এপাক আধা মান দৌৰিলে চাগে।
উম।
ছত আজি মই পাঁচ পাক দৌৰিলুংগে।
বা আজি পাঁচপাক দৌৰিছা।
অ পখিলাবা দৌৰিছিলো সিহঁত ছপাক দৌৰিচে মই পাঁচ পাক হৈছি তাছত অলপ পাছতে সিহঁতৰ চপাক হৈছে মই চুল হ'লে কিন্তু কিন্তু পাঁচপাক দৌৰি লং আও।
অ অ।
যি হয় হব বোলো আজি পাছপাক দৌৰিহে আহিম যা, নোৱাইনো কিয় পাৰিব লাগে হয়। অ চপাক মান দৌৰিম বুলি ভাবিছিলো আও অকণমান দৌৰিম বুলি ভাবিছিলো কিন্তু
কি দৌৰিয়ে ভাবিছিলুং
তাছত আৰু অলপমান দৌৰিম বুলি ভাবিছিলুঙে কিন্তু এ হ'ব দে বাদ দে বোলো আজি আজি মানে আহি থৈ দিঙ এ
এদিন দুদিন এনেকে কৰি কৰি ট্ৰাই কৰি থাক। আহি যাব পাচপাকনো কি আও।
এইটো আহিয়ে আছে।
কোন?
হিন দাদা।
অ।
নেটৱৰ্ক বেয়া হ'ব অ ফটককে। নাই। ক?
মঞ্জিলাই কি এপাক দৌ
কি হল ঘৰ পাৱাগে হোৱাই নাই মানে বাই ফোন কৰিছিলে।
কি পিন্ধি দৌৰিছে?
কি কোনে?
মঞ্জিলাই।
মঞ্জুলাই কি হ'ল?
কি কাপোৰ পিন্ধি দৌৰিছে বাৰু?
অ হাৰি, হাৰগ পিন্ধি গৈছিলে প্লাউজ পেন্ট নাছিনা আক স্পৰ্টি পিন্ধি গৈছিলে হয়।
অ।
তেকে ধেত হাফ পেণ্ট পিন্ধি ললে তাপিছত খুলি দিলে পেণ্ট ধোৰা।
হয় নেকি হাফ পেণ্ট পিন্ধিছে আও।
অ।
কি আনিব গৈছে চুনু দাদাই?
এই মাছ অলপ আনিব গৈছে।
উম
হেৰি কি বোলে মইও যাম ঔ পৰীক্ষা শেষ কৰি লৈ হে তাত দুদিন মান যাব লাগিব।
ক'ত?
তাতে দুদিনমান যাব লাগিব ফিল্ডত থাকা কেইদিন।
অ আহিবি।
মই মানে হেৰি এঘাৰ তাৰিখে গ'লে বাৰ তাৰিখে একজাম দি তেৰ তাৰিখ বাৰ তাৰিখে থাকিম তেৰ তাৰিখ মানেও থাকিম মানে চৈধ্য তাৰিখ মানেহে গুচি আহিম
উম তই এনেই মিছা কৈ দিয় খা
কিয় মিছা কথা কম সঁচা কথা কৈছো।
থাকিম মানে মই দুদিন তাতে দৌৰিম গৈ মানে দুদিনমান
অ
জোতা জোৰ বাৰু মই সেইদিনাখন এ কিবা পৰিব আও মঙলবাৰ পৰিলে কিনি লবি মই পইচা দিম বাও। এনেও মানে কালি সি কৈছে মানে হোম?
হেল্ল!
অঁ।
ক
এনে মানে সি কালি সৰুমইনা ফোন কৰোতে কৈছে কৈছে কৈছে সি মই বোলো মায়ে বোলো মই দুদিন এতিয়া যদি ভাল পাই আছে বাৰু পিছত যদি আকৌ তেনেকুৱা হয়।
তাৰপাছত